অ, হেল্ল' শুনিছানে, শুনি আছো অ' কোৱা।
অ', কি কৰিছা।
এয়া আছো ঘৰতে তুমি। অ', ঘৰত ভাল সিহতৰ ভালনে। অ'।
তাকে তোমালে ফোন কৰিলে মানে তোমাৰ এতিয়া বৰ্তমান যিহেতু গৰ মানে গৰম কালি
বা বায়ু উত্তাপটো বৃদ্ধি পাইছে। তুমি ইয়াৰ কাৰণ আৰু সমাধান আৰু কি মানে এতিয়া বৰ্ত বৰ্তমান সময় চলি আছে সেইটো বিষয়ে কি মানে কি বুলি ভাবা?
এতিয়াতো উত্তাপটো বৃদ্ধি হৈ- হৈ গৈহে আছে। য়াত কিছুমান মানে ইয়াৰ বহুতো কাৰণ আছে বৃদ্ধি হোৱাৰ আমাৰ মানে যেনেকে গছি ৰুব পৰা নাই আমি যদি গছ গছনি গছজোপা ৰুব লাগে, তাৰপিছত গছ গছনিয়ে মানে
হয়
তাৰপিছত আকৌ এই আমি এতিয়া যেনেকে পশু মানে গৰু ছাগলী এনেকে পশুপালন কৰো ন, পশুপালনে গৰু ছাগলী ম মিথেইন গেছটো এৰি দিয়ে এই গেছটোত মানে পঁচিশ শতাংশই গৰমৰ উত্তাপ বৃদ্ধি কি কৰে‌ মানে।
হয়। এ তোমাৰ যিহেতু এতিয়া প্ৰদূষণৰ ফলত তোমাৰ বিভিন্ন মানে এতিয়া যিহেতু গোটেই এ বিশ্ব খন প্ৰদূষণ হৈছে মানে তোমাৰ ধৰি লোৱা বায়ু প্ৰদূষণ মানে য য পানী প্ৰদূষণ বৰ্তমান শব্দ প্ৰদূষণ,
হয়।
এতিয়া বৰ্তমান সময়ত মানে যিটো এতিয়া আমাৰ যাতায়াতৰ যিটো মানে ট্ৰেফিক জাম, সেইটো ফলত মৰাময় আমাৰ যিটো শব্দ প্ৰদূষণ সেইটো বেছি হৈছে। তাৰ ফলতে তাৰ ফলতে আমাৰ উত্তাপটো বৃদ্ধি পাইছে
হয় অ।
আৰু যিহেতু তোমাৰ ধৰি লোৱা এতিয়া বিভিন্ন ধৰণৰ প্লাছ প্লাষ্টিক
প্লাষ্টিক আবৰ্জনা আকৌ আমি এতিয়া ন বেছিকৈ আমি এ চি ফ্ৰিজো ব্যৱহাৰ কৰো, তাৰ পৰা যিটো গেছ ওলাই ন এচি ফ্ৰিজৰ পৰা সেইটোও মানে আমাৰ গৰমতটো বৃদ্ধি কৰিছে। হে
হয়।
উম। মানে আ আজিকালি আমি ঘৰ ঘৰ-চৰ মানে বনাবলৈ চিমেন্টৰো বহুত প্ৰয়োজন হয়। চিমেণ্ট মানে যেতিয়া ফেক্টৰীত চিমেণ্টটো মানে
বনাই তেতিয়াতো তাৰ পৰা চিঅ'তটো গেছ ওলাই
হয়।
গৰমৰ বৃদ্ধিটো বেছি হৈছেগে।
তোমাৰ এতিয়া যিটো এতিয়া তোমাৰ মানুহে নিজ নিজে হাতেৰে কা কৰা কাম একোৱে নাই চব মে
এতিয়া মেচিনেই কাম কৰে হয়। যন্ত্ৰ-পাতি ব্যৱহাৰ ক কৰে তাৰ মানে তাই যন্ত্ৰ পাতি ব্যৱহাৰ কৰাৰ ফলতো আমাৰ গৰম মানে বৃদ্ধি পাইছে
উম।
তুমি এতিয়া দু এতিয়া ধৰি লোৱা এতিয়া কি বুলি ক'ম এতিয়া তোমাৰ বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি ওলোৱা ধোৱা এতিয়া যি তাৰপাছত হেল্ল' শুনিছানে? উম যন্ত্ৰপাতি পৰা এতিয়া যিহেতু এতিয়া প্ৰদূষণৰ ফলত এ উত্তাপটো বৃদ্ধি পাইছে।
অ প্ৰদূষণৰ ফলত উত্তাপ বৃদ্ধি পোৱাই নহয় মানুহৰ এতিয়া বিভিন্ন ধৰণৰ মানে হেৰিও বেমাৰ আজাৰো সৃষ্টি হৈছে। তাৰ পাছত আমাৰ এতিয়া মানে উত্তাপ বৃদ্ধি হোৱাৰ ফলত কেতিয়াবা বৰষুণ বানপানীৰ সৃষ্টি হৈ যায়গে। কেতিয়াবা একেবাৰে আকৌ বৰষুণো নহয় তাৰ ফলত আমাৰ কৃষকসকলৰ মানে খেতি কৰিবলৈ সমস্যা হৈছে।
হয়, তোমাৰ ধৰি লওঁ যোৱা বছৰ যিটো আমাৰ অ' যেনে ধৰণৰ উত্তাপ বীজ পাইছিলে যে কৃষকসকলৰ খেতি পথাৰ
কিয় নেখাম বেয়া দেউতাই এনে পইচা খৰচ টো কৰিলে। হেল্ল'
হেল্ল'। তোমাৰ, এতিয়া যিহেতু আমাৰ পথাৰৰ পথাৰৰ জ্ঞান এহ যিখিনি পথাৰৰ
হয়য়ো।
এই সেইখিনি মাটি খিনি চেলফাত দিছিলে কৃষকে যিহেতু টোৰ উত্তাপবিদ্ধি মোৰ মতে এই এতিয়া যি এই বছৰত ইমান এটা উত্তাপবিদ্ধি নহ'ব যেন লাগি আছে। যিহেতু আগতকে এতিয়া বৰষুণৰ পৰিমাণটো বৃদ্ধি পাইছে।
বৃদ্ধি পাইছে হয় আৰু কিন্তু এতিয়া উত্তাপটো বেছি হৈছে পাছলৈ আহা টাইমত আকৌ বৰষুণতো নহ'বও পাৰে। তাৰ ফলত কৃষক অলপ সমস্যা হয়।
হয় হয়।
তোমাৰ এতিয়া বেইট যিহেতু এতিয়া বাৰিষ ষাবা গৰম কালি এতিয়া এতিয়া তোৰ উত্তাপতটো এটা অ ধৰি লোৱা নিৰ্দিষ্ট পৰিমানতটো বাঢ়িব। কিন্তু এতিয়া যোৱা বছৰৰ গতে যদি বাহ হে এইবছৰ যোৱাতে এতিয়া কৃষকসকলৰ বহুত টো ক্ষেত্ৰত অ অসুবিধাৰ স সন্মুখীন হব।
কি কৈছা?
কৃষকসকলৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব।
হয়- হয় কিছুমানতো যিৱি মানে মানুহে আছে বহুতো অসমতো কৃষি প্ৰধান কৃষি প্ৰধানে অসমখন। বা ভলত কৃষকসকলৰ বহুতো সমস্যা হব কিছুমানে ঘৰ চৰ চৰি কৃষকসকলে এই খেতিৰ পৰাই নিজৰ ঘৰটো চলাই আছে। তাত মানে ঘৰ চলোৱাত অকমান সুবিধা হ'ব।
হয়, তোমাৰ এতিয়া ধৰি লোৱা এতিয়া এই পথাৰৰ এ পথাৰৰ যিখিনি আমাৰ আগতে গৰু হাল বাই পেলাই পথাৰ মাটি চহোৱা হৈছিলে এতিয়া বৰ্তমান তুমি ধৰিলোৱা এতিয়া ট্ৰেক্টৰ তাৰ পাছত এতিয়া যিহেতু বৈজ্ঞানিক যুগ ট্ৰেক্টৰ বা বেলেগ এনেকুৱা কিবা এ জন্ তৰে এতিয়া বৰ্তমানে খে মাটি চহোৱা হয়। আৰু তুমি যিটো ভূঁই ৰোৱা প্ৰক্ৰিয়া সেইটো এতিয়া মেচিনৰ দ্বাৰাই কৰা হয়। যেতিয়া মানুহখিনি এতিয়া তোমাৰ কৰ্ম অভিমুখী নহয় যেতিয়ালৈকে আমাৰ উত্তাপ বা এনেধৰণৰ বিভিন্ন প্ৰদূৰ্ষণ তেনেধৰণৰ সমস্যাবোৰ আমাৰ মাজত চলি থাকিব।
হয় আমাৰ এতিয়া কিছুমান যন্ত্ৰ পাতিৰ ওপৰতে কিছুমানে নিৰ্ভৰ কৰি আছে। সেই সেই মানুহসকলৰ বেমাৰ কাৰণ যদি আমি চলত আমি যদি বহি বহি ঘৰতে যন্ত্ৰ পাতিৰ সহায়ত কাম বন কৰো ত দেহত বিভিন্ন ধৰণৰ ৰোগ গাৰ সংা বাঢ়াৰ হয়
হয় এতিয়া তোমাৰ উত্তাপ বৃদ্ধিৰ ফলত তোমাৰ এতিয়া দিল্লী